হ
হেল্ল'
অ হাই কি খবৰ তোমাৰ
ভাল তোমাৰ
অহ মোৰো ভাল দিয়া তোমাক কিন্তু বহুত দিন হল মই দেখাই পোৱা নাই
অ মই আজিকালি ইয়াতে নাথাকোৱেই যে অলপমান মানে খেল ধেমালিৰ কাৰণে মই বাহিৰে বাহিৰে যাব লগা হয়
অ হয় নেকি অ অ বহুত ভাল ক থা মই কিন্তু অ তোমাক কিছুদিন আগতে মানে খেলপথাৰত খেলি থকা দেখা পাইছিলো তুমি কি ফুটবল খেলা নেকি
অহ মই ফুটবল খেলো লগৰ কেইটাৰ লগত খেলিব গৈছিলো ফুটবলৰ বাহিৰে মই বেলেগ গেমো খেলো মানে বেলেগ খেল খেলো
অ অ
টাইমে নোপোৱা হলো অ ফুটবলটোকে খেলি থাকো আৰু যেতিয়া অলপ টাইম পা
অৱ মইতো বাৰু তোমাৰ একেবাৰে মোৰ মানে সময় নাথাকা হৈছে মানে কলেজৰ মানে বহুত পঢ়া শুনা থাকেতো। আৰু কিবা কিবি প্ৰজেক্ট দি থাকে। তাৰ কাৰণে মানে, সময়তটো একেবাৰে ব্যস্ততাৰ মাজত তে মানে গুচি যায় কে খেলা কাৰণে মানে টাইমতটো নোলাই কিন্তু সেইটো বহুত মানে বে বেয়া বুলি মই ভাবো। খেলটো মানে অলপ চলপ হলেও খেলি থাকিব লাগে।
তুমি এঘন্টা হলেও টাইম ওলাই কিনে খেলিব লাগে। মানে তুমি তোমাৰ বুলি ন মানে চবেই আজিকালি চবেই মানে মোৱাইলো চাই থাকে বা বহুতে সৰুতে বহুতে খেলে য়া মানে ডাঙৰ হৈ যায়, তেতিয়া মানে বহুত ব্যস্ত পঢ়া শুনা বোৰত মানে আৰু টিউচন চিউো থাকে। তেনেকে সিহঁতে মানে টাইম মিলাব নোৱাৰে, সেইকাৰণে খেৰাটোকে বাদ দিয়ে। সেইটো নহয় এঘন্টা হলে মানে টাইম ওলাব লাগে খেলাটো কাৰে
তাকেইতো মই ভাবি আছো মানে যে অহা মাহৰ পৰাতো কলেজতো মানে এমাহমান বন্ধ পাম বাৰু, তেতিয়া যদি তেতিয়ো সময় পামেই তেতিয়া পাৰিলে খেলিম বাৰু কাৰণ খেলাত টো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল বাৰু
অৱ, তোমাৰ এনেই আহ প্ৰিয় খেল নে কি?
মোৰ প্ৰিয় খেল মানে দুটা আছে। এটা তোমাৰ অ, বাহিৰত খেলা, খেল মানে সেইটো হৈছে তোমাৰ ক্ৰিকেট খেল। আৰু যদি মই ভিতৰত? মানে মোৱাইলত কেতিয়াবা, কেতিয়াবা ধৰা দবা খেলটো খেলো অকলে থাকিলে। আৰু যদি এজন ফ্ৰেণ্ড থাকে। তাকে মানে বন্ধু এজন যদি লগত থাকি তাকে তেতিয়া হ'লে মই তেতিয়াহ'লে মই এনে-এ, দবা খেলতটো বৰ্ডতে খেলো মানে, তোমাৰনো কি খেল প্ৰিয়?
মোৰতো। প্ৰিয় খেল ফুটবল। কিন্তু তাৰ বাহৰে মই বহুতো খেল খেলো। সকলোতকে ভাল পোৱাটোৱে মোৰ মানে ফুটবল হয়। খেলিলে মানে মই চব ধৰা টেনন হৈ আছে চব পাহৰি যাওঁ, অলপমান শান্তি পাওঁ। আৰু মানে মানসিক সিকভাৱে বহুত মানে হেৰি আৰু।
অ', অ'। এইটো, এইটো কিন্তু তুমি ঠিকেই কৈছা, আহ, খেল খেলিলে আমাৰ শৰীৰটোও মানে সুস্থ হৈ থাকে আৰু মানসিক ভাৱেও আমি মানে সবল হৈ থাকো, এতিয়া এতিয়া যিটো সময়ে আহিচ-আহি পৰিছে, য'ত আমি অকল ধৰা পঢ়া শুনা বা নিজৰ কি কি কয় কেৰিয়াৰটোৰ কথাই মানে ভাবি থাকো। ত, বহুত মানে অ'। অ', মানসিকভাৱে মানে দুৰ্বল হৈ পৰোঁ, বা বহুত মানে টেনচন থাকে আমাৰ, আহ অ', ব্ৰেইনত ত সেইটো কাৰণে মানে খেল টো খেলাটো ময়ো মানে প্ৰয়োজনীয় বুলি ভাবো যদিওঁ টাইমৰ অভাৱত মানে খেলাটো হোৱা নাই আৰু।
একদম ঠিক কৈছা তুমি খেলে মানে শৰীৰ সুস্থ ৰাখে, শক্তি বৃদ্ধি কৰে, আৰু আত্মবিশ্বাস বঢ়ায়, সেইকাৰণে মানে খেলটো মানে কি তুমি টাইম ওলাই হ'লে অলপমান মানে খেলিব লাগে। এই ব্যস্ততা মাজত ত' মানে খেলটো মানে তুমি আহ, বজাই ৰাখিব লাগে।
অ', তুমি কৈছা যিহেতু মই চাম বাৰু অ', কালি পৰশিৰ পৰা অলপ হ'লেও খেলিবলৈ চাব লাগিব, তাৰপিছত এনে তুমি কোৱাচোন তুমি মানে স্কুলৰ প্ৰতিযোগিতাবোৰত খেল খেলা নে?
অ', আমাৰ যে বত চ বছৰীয়া খেল ধেমালি তেতিয়া আহ, মই ক্ৰিকেট মানে ফুটবলৰ লগতে বহুতো মানে প্ৰতিযোগিতাত মানে হেল্ল'। আৰু আমাৰ ভাত লাগে এনেকুৱা নহয় যে জিকিবই লাগ হাৰিলেও কিন্তু খেলি চাবাচোন সেইটো মানে ভাল লাগে খেলি। ইনে বহুতে ভাবে যে যাম নেখেলো কিবা কিবি কিন্তু খেলিব লাগে। খেলি চাব লাগে হা জিতটো চবৰে হয়। তুমি খেলা নে নাই?
ময়ো খেলিছিলো এতিয়াহে মানে বাদ দিছো ত' মই আগতে মানে স্কুলত খেলোতে কাবাডী খেলিছিলো আৰু দৌৰিছিলো আৰু তোমাৰ ধৰা বেডমিণ্টন সেনেকুৱাত তেনেকুৱা খেলবোৰ মানে স্কুলত খেলিছিলো আৰু।
কিয় দিলা?
অ তোমাক মই কলোয়ে যে মানে, কলেজৰ মানে বহুত খিনি কাম দিয়া থাকে মানে এতিয়া, ডাঙৰ ক্লাছত যে আৰু প্ৰজেক্ট চজেক্ট দিয়া থাকে বহুত খিনি মানে প্ৰেচাৰ থাকে আমাৰ সেইকাৰণে মানে সময়তটো মিলাবলৈ কঠিন হৈ যায় এইটো সময়ত। কাৰণে মানে তা একেবাৰে মানে সময় নো হোৱা হৈ যায়।
তুমি আগতি আগতে মানে খেলিছিলা?
অ অ আগতে মই বহুত খেলিছিলো মানে, দুই তিনি ঘন্টা একেলগেই মানে খেলিছিলো।
খেল ধেমালিৰ পৰা তুমি কি কি লাভ হয় বুলি ভাবা?
অ। খেল ধেমালি পৰাতো অহ প্ৰথমতে মই ভাবো যে এ খেল ধেমালিৰ পৰা আমাৰ মানে শৰীৰটো সুস্থ হৈ থাকে তাৰ পিছত তোমাৰ ধৰা মনটোও ভাল থাকে আৰু মানসিকভাৱে আমি সবল হৈ থাকো মানে যিমান সোপাহ ধৰা আমাৰ টেনচন থাকে, এনে ধৰা পঢ়ি থাকো বা মোবাইলত যদি কিবা কিবি চাই থাকো, যিটো ধৰণৰ মানসিক মানে চাপ পৰে সেইটো কিন্তু বহুত পৰিামানে খেল ধেমালি পৰা আঁতৰিব পাৰি, তেতিয়া আমি এটা আনন্দ পাওঁ মনৰ পৰা আনন্দ পাওঁ আৰু তোমাৰ ধৰা আহ লগৰ লৰা ছোৱালীক কেইজনকো লগ পাওঁ খেল ধেমালিত। লগতে ত' সেইকাৰণে বহুত খিনি পৰিমণে আহ স্বাস্থ্যৰো ভাল হয় মানসিক ভাৱেও আমাৰ মানে ভাল হয় বুলি মই ভাবো।
উম মই মানে কলেজৰ এ লগতে বছৰেকীয়া তাৰমানে হেৰি, বছৰে বছৰে যিটো মানে খেল ধেমালি হয় সেইটোতো অংশগ্ৰহণ কৰোৱে লগতে টুৰ্ণামেন্ট যে হয় তাই জাগায়ে ফিল্ বোৰত চ ফিল্ডত ফিল সেনেকে যে হয় আমি যাও তাতে প্ৰতিযোগিতা কৰো পৰখি কৰিছিলো তাৰ ভাগ লৈছিলো অ কৰিছিলো তাতে। আমি হেৰি পুৰস্কাৰো লাভ কৰিছো ইমান যে আনন্দ হৈছো ন।
অ এনে তুমি কি এ নেশচনেল বা ইণ্টাৰনেচনেল তেনেকুৱা ধৰণৰ খেলত গৈছা নেকি?
নাই। তেনেকে মানে যাব ইচ্ছা আছে। কিন্তু ইমান মানে এ অ অ ডাঙৰকে সেনেকে নেচনেল খেলিব মানে মানে সেইটো মানে সুবিধাটো এতিয়ালৈকে পোৱা নাই আৰু।
অ অ
আছো যেনেকে টুৰ্ণামেন্ট চুৰনামেন্ট হলে সেইবোৰত খেলো আমি, তাতে যদি ভাল খেলা দেখা পায় বহুতে মানে সেনেকে লৈ যায়। ত হেইটোৱে চেষ্টা কৰি আছোঁ। চা মানে যতে ততে প্ৰতিযোগিতা কৰো। জিকিব ট্ৰাই কৰো এনেকে আৰু।
অ' মোৰো মানে তোমাৰ নিচিনাকে এনেকে নেচনেল বা ইণ্টাৰনেচনেল লেভেলত খেলিবলৈ ইচ্ছা এটা আছে আৰু মই দবা খেলত যদি তেনেকে ধৰা নেচনেল বা ইণ্টাৰনেচনেলত এৱাৰ্ড মানে পাও তেতিয়া এটা ভাল লাগিব আৰু মই সেইটো কাৰণে মানে চেষ্টা কৰিম বাৰু।
তুমি এনে ৰাতিপুৱা কেইটাত উঠা?
মই ৰাতিপুৱা পাঁচটা মানতে উঠো।
উঠি কিনে কিবা খেল ধেমালি বা ব্যায়াম চ্যাম কৰা নে?
অহ খেল ধেমালি তো কৰা নহয় বাট অহ মই খোজ কাঢ়িব যাওঁ ৰাতিপুৱা আৰু এনেই মানে দৌৰা-দৌৰি কৰো আৰু অলপমান।
তুমি খেলিব আহিবা কেতিয়া সময় ওলাই কিনে আমি খেলাৰ আগত আৰু খেলাৰ পিছত আমি ব্যাম কৰো তেতিয়া মানে শৰীৰো সুস্থ হৈ থাকিব ইমান
অ' হয় নেকি তেতিয়াহলে যাম দিয়া মই মানে ভাবিয়ে আছিলো তোমাৰ লগৰ লগত খেলিব যাবলে, মোক ভালকে শিকাই দিবাচোন ব্যায়াম কেইটামান মই মানে ইমান এটা নাজানো আৰু খেলটোও তোমালোকৰ লগত খেলিম বাৰু।
পিছে তোমাৰ কোনটো খেল আটাইতকৈ মানে খেলুৱৈ আটাইতকৈ প্ৰিয়?
মোৰ অহ মহেন্দ্ৰ সিং ধোনী ক্ৰিকেটৰ পৰা মই মানে বহুত বেছি ভাল পাওঁ তেওঁক আৰু তেওঁৰ যিটো অহ যিটো মানে পাৰ্চনেলিটি বুলি কয় মানুহ এজনৰ সেই টো মানে তেওঁৰ বহুত ভাল লাগে। খেলুৱৈ হিচাপেও ভাল পাওঁ আৰু মানুহজনৰ যিটো ব্যক্তিত্ব সেইটোও মানে মই বহুত ভাল পাওঁ। এনে তোমাৰ কোৱাচোন তোমাৰ মানে কোনজন খেলুৱৈ প্ৰিয়?
মোৰটো ৰনাল্ডো ফুটবলৰ মান ৰনাল্ডো কে মই ভাল পাওঁ। তেওঁ যেতিয়াই মানে অ' খেল থাকে। মানে মানে ৰাতি ৰাতি খেল চাওঁ, মানে এনেতো খেল চলিয়েই থাকে, কিন্তু তেখেতৰ যেতিয়া খেল থাকে মই মানে কেতিয়াও মিছ নকৰোৱে ইমান মানে ভাল পাওঁ।
অ' অ' ভালেই দেখোন! এতিয়া তেতিয়াহলে মোক মাতিবা কেতিয়াবা খেল খেলিবলে ময়ো যাম আৰু। তোমালোকৰ লগত আৰু বহুত খিনি কথা তোমাৰ পৰা বুজিলো। খেলৰ বিষয়ে ভাল লাগিল।
উম, মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি। মনটো অলপ ফ্ৰেছ হৈ গল।
অ' অ' দিয়া।